কি কৰিবি বন্ধু?
এ এনেই আছো অকনমান ধা শুই কিনে। তুমি?
অ মই ভাত খাই উঠি অকমান ফুৰিবলৈ ওলাই আহিলো। মানে ভাত খাই উঠি অলপমান বুৰিব লাগে ত, অ খালো খালো। তুমি খালানে?
নাই ৰবা মই খোৱা নাই খাম হে, অকনমান দেৰি আছে আৰু।
অ ভাত পানী ভাত কিন্তু সোনকালতে খাব লাগে ৰাতিৰ ভাত।
হয় হয় শলকান্তে খাবও লাগে লগতে শুবও লাগে।
উম উম উম।
গতিকে আজি কিহৰ ওপৰত এতিয়া আলোচনা কৰিম বুলি ভাবিছে আমি?
মানে মই কৃষিৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছো এনে কেনে হ'ব পিছে কৃষি ওপৰত আলো- ঝোনা কৰাটো।
হয় হয় এইটো এটা আমাৰ ভাল বিষয় যিহেতু আমাৰ জীৱন। ত আমাৰ জীৱন ধাৰণৰ বাবে আমাৰ খাদ্যটো জৰুৰী আৰু খাদ্য কৰিবলৈ হলে আমাৰ কৃষিটো অত্যন্ত জৰুৰী। গতিকে এইটো বিষয়ৰ ওপৰত আলোচনা কৰাটো আমাৰ অতন্ত জৰুৰী আৰু।
হয় হয় হয় তুমি কি কি কৈছা যে, জীৱন ধাৰণৰ বাবে খাদ্য জৰুৰী আৰু খাদ্যৰ খাদ্য উৎপাদনৰ বাবে কৃষি জৰুৰী। তে মই ভাবো যে উ আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু তাৰে ভিতৰ তাৰে এখন ৰাজ্য অসমো আমাৰ কৃষি প্ৰধান ৰাজ্য বোলে। কাৰণ- অসম এখন নদী মাতৃক দেশ। নদী মাতৃক নদী য'ত নদী আছে তাৰ নদী কাষৰীয়া অঞ্চলত কৃষি উৎপাদন অধিক হোৱা দেখা যায়। সেইবাবে অসমৰ এখন কৃষি কৃষিভিত্তিক দেশ বুলি মই ভাবো মই ভাবোঅ হয়য়ে বাৰু কৃষি ভিত্তিক ৰাজ্য। ঠিক এইদৰে কৃ- কৃষি কৰিবলৈ অহ খেতি কৃষি মানে আমি খেতি খেতি বুলিয়েই কওঁ। খেতি কৰিবলৈ হলে আমাৰ বিভিন্ন ধৰণৰ আহিলা। বা আমাৰ বিভিন্ন ধৰণ বিভিন্ন বতৰ অনুযায়ী বেলেগ বেলেগ কৃষি কৰা হয়। ঠি বতৰ অনুযায়ী বেলেগ বেলেগ। কেন কৰা হয় যেনে পাহাৰীয়া অঞ্চলত তাৰ জলবায়ু অনুসৰি তাত চাহ খেতি, বা আমাৰ চাহ খেতি উৎপাদন। কৰা হয় ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষৰ কাশ্মীৰ অঞ্চলত ঠাণ্ডা জলবায়ু বাবে তাত আপেলৰ খেতি কৰা হয়। বা আমাৰ পাঞ্জাৱ অঞ্চলত গুম ধানৰ খেতি বা আমাৰ অসমত ধানৰ খেতি কৰা হয় ধান। বা আমাৰ সৰিয়হৰ খেতি কৰা হয়, ঠিক সেইদৰে আমাৰ উম আমাৰ ঋতু ঋতু ভেদে আমাৰ বেলেগ বেলেগ খেতি কৃষি কৰা হয় দে- দেখা যায় অসমত বেলেগ বেলেগ কৃষি কৰা দেখা যায় যেনে আমাৰ উম বাৰিষা কালত আমাৰ ধান খেতি বা ধান খেতি শেষ হোৱাৰ পাছত আমা- সৰিয়হ খেতি, আলু খেতি বা আমাৰ শাক-পাচলিৰ খেতি কৰা হয়। তুমি এনে তুমি খেতিৰ ওপৰত যিখিনি জানা অলপ মোক জনাব পাৰিবানে মানে মই
হয় হয় নিশ্চয় হয় কৃষি বুলি হ'লে আমাৰ অহ পোন প্ৰথমে আমাৰ কৃষিটো জলবায়ু বা আমাৰ বতৰ অনুযায়ী আমাৰ কৃষিটো আমাৰ নিজ- নিৰ্ধাৰণ কৰা হৈছে আমাৰ কোনটো সময়ত আমাৰ কোনটো কৃষি জৰুৰী। বা কোনটো সময়ত কোনটো কৃষি অত্যাধিক আৰু উৎপন্ন হয় সেই অনু- যায়ী আমাৰ কৃষকসকলে বা আমাৰ লোকসকলে খেতি কৰা আমি দেখিবলৈ পাওঁ। লগতে তুমি ক'লাই যে আমাৰ জলবায়ু হওঁক বা ঠাই ভেদে আমাৰ কৃষি কৃষি বেলেগ বেলেগ হোৱা দেখা যায় যে, ধৰি লোৱা ঠাণ্ডা ঠাইত ধৰি লোৱা কাশ্মীৰ তেই হওঁক বা অন্যান্য ঠাণ্ডা যিবিলাক আমাৰ ঠাই আছে তাত আমাৰ অহ আপেল হওঁক, আঙুৰ হওঁক সেই ধৰণৰ আমাৰ ফল মূলৰ খেতি আমি কৰিব ল ফো কৰা আমি দেখিবলৈ পাওঁ। লগতে অহ মহাৰাষ্ট্ৰ ষ্ট হওঁক এনেকুৱা আমাৰ ঠাই বোৰত আমাৰ ঘেহুঁ গোম ধান আদিৰ খেতি আমি কৰা আমি দেখিবলৈ পাওঁ আৰু গতিকে আহ খেতিৰ আহ খেতি আমি বিভিন্ন ধৰণৰ সঁজুলি সঁজুলিৰে আমি খেতি কৰি কৰা আমি দেখা পাওঁ। যেনে ধৰি লোৱা কোৰ লগত তে আমাৰ যিখন আমাৰ অসমীয়া থলুৱা ভাষাত কাচি বুলি কয়। লগতে আমাৰ যিবিলাক বৰ্তমান সময়ত বৈজ্ঞানিক পদ্ধতিৰে আমাৰ প্ৰস্তুতি বা প্ৰস্তুত হোৱা আমাৰ যিবিলাক আমাৰ যন্ত্ৰ ওলাইছে সেই যান্ত্ৰিক আৰু অহ গাড়ী মটৰ ওলাইছে। সেইবোৰেৰে আমাৰ অহ খেতি কৰা আমি বৰ্তমান সময়ত দেখ- দেখিবলৈ পাওঁ।
হয় হয় হয় তুমি থিকেই কৈছা যে আ- আমি আমাৰ খেতিৰ বাবে বিভিন্ন সঁজুলিৰ প্ৰয়োজন। যেনে- আমাৰ তুমি কলাহে কৰ বা আমাৰ কাচি বা আমাৰ আমাৰ আগ আহ আগত তে নাঙল, নাঙলেৰেও আমাৰ মাটি চহোৱা দেখা গৈছিল। কিন্তু আজিকালিৰ দিনত সময় অৰ্থাৎ অপ সময় কম খৰচৰ বাবে বা আমাৰ মানুহ বোৰে নিজৰ আৰু কম টাইমতে বেছ বেছি কাম কৰিবৰ বাবে আমাৰ আজিকালি যান- যান্ত্ৰিক চলিত গাডী যান বাহন গাড়ী ব্যৱহাৰ কৰা দেখা যায়। যেন- উম যেনে আমাৰ উম যান্ত্ৰিক চলিত গাড়ী বা আমাৰ পানী আমাৰ আজিকালি দেখা যায় যে মাজে মাজে পা পানী ফাট মাটি ফাট মেলি পা- অহ বাৰিষা কালতো মাটি ফাট মেলি পা খেতিৰ বাবে মাটিখিনি উপযোগী হৈ নাথাকে বা পান- পানী নাথাকে সেইবাবে তাৰ আমাৰ ফি মানে কিবা দং, মটৰ ব্যৱহাৰ কৰা দেখা যায়। তাৰপিছত আমাৰ ঠিক সেইদৰে আমাৰ কৃষি কৰিব খেতি কৰিবলৈ হলে আমাৰ আমাৰ যেনে মই বেলেগ। ঠাইৰ বাৰু নাজানো কৃষি পদ্ধতি কেনেকুৱা ধৰণত কৰে বা মই গোম ধান চোম ধানৰ কৃ- কৃষি পদ্ধতি নাজানো কিন্তু আমাৰ ঘৰৰ আমাৰ ঘৰৰ পৰাই কৰা যেনে গোম অ ধানৰ খেতি সেয়াৰ বিষয়ে মই অলপ চলপ জানো যেন- নে প্ৰথমতে ব্ৰিজ বোৰ সিজ- চাই লয় মিশ্ৰঅ মাটি মাটি দৰা চহাই লৈ তাত বীজ বোৰ সিঁচা হয় বা আমাৰ উম তাত ধানবোৰ সিচোৱা হয়, সেইবোৰ তাৰ পিছত যিখিনি মাটিত ধানবোৰ ৰুব আৰু সেইবোৰ সেইবোৰ ঠাইত আমাৰ ধান বোৰ চহোৱা হয় বা আমাৰ অ মাটিবোৰ চোৱা হয় চোৱাই তাৰ পিছত সেই ঠাইত উ যি ঠাইত আমি প্ৰথমত তে আমি ধানবোৰ সিচাইছিলো তাৰ পৰাই ধানবোৰ উঠাই আনি সেইবোৰ ৰোৱা যি ঠাইত ধা যিখিনি মাটি সিঁচোৱা সিঁচা হয় সেই মাটিবোৰত ধান ৰোৱা হয়। ৰোৱনী যে ৰোৱা হয় তাৰ পিছত সেই ধানবোৰ তা তা সময় সময় লৈ তাত সাৰ বা যা জৈ- ৱিক সাৰৰ পৰা সৈযনিক সাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত এটা এটা উৰুৱাই নিয়ে অ আমাৰ যিবোৰ কাচিৰে কাটা বুলি কয় মানে উ এইবোৰ ধান বোৰ কাটি নি ঘৰৰ চৌ চোৱাই ঘৰত লৈ যোৱা হয়। ঘৰত বা পথাৰতে থৈ তাক মৰ মৰণা মৰা বুলি যি কয়, মৰণা মৰা বা তাৰ পিছত মৰণা মাৰি কিনে বস্তুতো আমাৰ ঘৰত ধান বোৰ জমা কৰা হয়। জমা কৰি সেইবোৰ থৈ দিয়া হয় বা সঞ্চয় কৰি থৈ দিয়া হয়। তুমি এনে সৰিয়হ খেতিৰ বিষয়ে জানা জানানে?
সৰিয়হ হ খেতি বুলি কলে আমাৰ পোন প্ৰথমে আমাৰ হয় হয়। নিশ্চয় পাৰিম যে আমাৰ পোনপ্ৰথমে আমাৰ অ খেতি পথাৰত আমাৰ। অ মানুহেই হওক বা আমাৰ যিবিলাক জান ল্কিক পদ্ধতি আমাৰ ধৰি লোৱা ট্ৰেক্টৰ হওক সেইবোৰৰে আমাৰ মাটিবৰ পন প্ৰথমে চহোৱা হয় তাৰ ফলত তাত বিভিন্ন জৈৱিক সাৰযুক্ত আমাৰ পদাৰ্থ তাত ব্যৱহাৰ কৰি আমাৰ যি বিহাৰৰ বীজ সেই বীজ বোৰ ছিটওৱা হয় আৰু সেইবোৰ ছি- টোৱাৰ পিছত আমাৰ যি পানীৰ প্ৰয়োজন সেই পানী খিনি হৈ যোৱাৰ পিছত তাত আমাৰ যি আৰু গজালি মেলে তাৰ পৰা সেই গজালিৰ অ গজালি ওলোৱাৰ পিছত আৰু আমাৰ জৈৱিক জাতীয় আমাৰ সাৰবোৰ আমি ব্যৱহাৰ কৰা দেখা যাওঁ আৰু সেই অনুক্ৰমে আমাৰ সেই পুলিবোৰ আমাৰ অ বাঢ়িবলৈ ধৰে আৰু তাৰ লাহে লাহ- আহে আৰু সেইবোৰ আমি দেখিবলৈ পাওঁ যে, অহ সেইবোৰ আৰু সৰিয়হ যেনেকৈ হয় আৰু সেই ৰূপে আমি দেখিবলৈ পাওঁ। লগতে অ ক'বলৈ গ'লে আমাৰ যিটো আৰু আমাৰ অসমত প্ৰচলিত আমাৰ ধান খেতি সেইটো আমি অন্য যত ৰাজ্যত বিশেষকৈ হোৱা আমি আহ দেখা নাপাওঁ হলেও আৰু কম পৰিমাণে হয়। কিন্তু ধান খেতিটো আমাৰ এনেক কোৱা অঞ্চলত হয় যে আমাৰ যিবিলাক ধৰি লোৱা নদী কাষৰীয়া অঞ্চলৰ যিবিলাক আমাৰ পলসুৱা মাটি সেইবল দে আমাৰ ধান খেতি হোৱাটো আমি অ দেখিবলৈ পাওঁ। গতিকে অহ। মই অ কিন্তু বৰ্তমান সময়ত আমাৰ যিটো খেতি বা কৃষি সেই খেতিটো আমাৰ বৰ- ৰ্তমান উঠি অহা আমাৰ যিবিলাক যুৱক যুৱতী আছে। সেইবোৰে আমাৰ
হয় হয় হয়।
কৰিবলৈ আমাৰ লাজ পোৱা বা লাজ লগা আমাৰ পৰিলক্ষিত হৈছে বৰ্তমান সময়ত। আমি চাবলৈ গ'লে সেইটো আমাৰ বাবে বাঞ্চনীয় নহয়। বা বাঞ্চনীয় কাৰণ নহয় যে আমি খেতি কৰিবলৈ কিয় লাজ কৰো। যদি আমি সকলোৱে যদি ডাক্তৰ ইঞ্জিনিয়াৰেই হওঁক হওঁক অ তেতিয়া লে আমি খাব কৰ পৰা পাম গতিকে আমি খেতি কৰিবলৈ কোনেও লাজ কৰিব নেলাগে। যে খেতিয়ে আমাক সকলো দি আছে আমাক জীৱন ধাৰণ চলিবলৈ চলিবলৈ, গতিকে আমি
হয় হয়।
আমি যাতে অ অন্য আগত যাতে আমি খাদ্যৰ কাৰণে হাত বোলাব নালাগে। তাৰ কাৰণে আমি খেত- খেতি কৰাটো অত্যন্ত জৰুৰী বুলি আৰু মই ভাবোঁ।
হয় সেইটোৱে ঠিকে কৈছা যে কৃষক আজি-কালিৰ দিনত ল'ৰা-ছোৱালী সকলে কৃষক হ'বলৈ লাজ কৰে বা উম খেত তি কৰিবলৈ লাজ কৰে। কিন্তু আমাৰ আমি এই এটা কথা জানো যে যিবোৰ ল'ৰা ছোৱালীয়ে ল'ৰা-ল'ৰা ছোৱালীৰ মাক-দেউতাক বা ডক্টৰ ইঞ্জিনিয়াৰ মাক-দেউতাক ডক্টৰ ইঞ্জিনিয়াৰ বা বি এই আমাৰ আৰু বেপাৰ-বাণিজ্য কৰা দেখা যায়। তেওঁলোকৰো কিন্তু কথ তেওঁলোকৰো প্ৰথম অৱস্থাত কিন্তু আমাৰ কৃষি তেওঁ লগত মানে আহ অতি জ তেওঁলোকৰ প অতীত প্ৰজন্ম কিন্তু আমাৰ উ কৃষি কৃষক কে আছিল বা কৃষকে আছিল। তেওঁলোকে কৃষক হবলৈ কিয় লাজ কৰে মই নাজানো। কিন্তু মই কৃষক হবলৈ লাজ নকৰোঁ।
হয় হয়। আপুনি ঠিক কথাই কৈছে হয়। এ দিয়ক কথা পাতি ভাল লাগিলে। আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো।
মই মই কিছু জান নজনা কথা জানিব পাৰিলো।